অ' কোৱা।
পিছে কি কৰি আছে।
মই এই কাম এটা কৰি আছিলোঁ।
পিছে কি কৰি কাম কৰি আছে।
মই তোমাৰ এইয়া এই ভাজি তকাৰী দোকান এখন দিও যে তাকে মানে- চাংখন কালি বৰষুণ পৰি ভাঙি থাকিলে। তাকে বনাবৰ কাৰণে বাহ কাটি আছিলোঁ।
অ' অ' পিছে কত দিছা।
এই আমাৰ ঘৰৰ আগফালে।
অ' পিছে মানুহ মানুহ চানুহ আহেনে।
মানুহ চানুহ আহে বাৰু খালি ইমানো নহয় আৰু- কেতিয়াবা কেতিয়াবা আহে আৰু অ'।
পিছে চবজী বিলাক কৰ পৰা আনা।
চব্জিাক তোমাৰ আমাৰ ঘৰতে মানে এনেকুৱা- খেতি কৰো আৰু কিছুমান ধৰ এ এনেকুৱা আছে লগৰ এজন- তেওঁৰ মানে ডাঙৰ ফাৰ্ম আছে তেওঁৰ পৰা আনো।
উম' পিছে-
মই মানে ভাবি আছো, কিন্তু মোৰ এতিয়ালৈকে ঠিৰাং হোৱা নাই যে মই কোনটো ব্যৱসায় কৰিম। এতিয়ালৈকে-
অ', অ' ভাল চাই য'ত প্ৰফিট হয় এটা ব্যয়ৱসায় কৰি লোৱা তুমিও পইচা দুটকা ওলাই থাকিব।
উম, পিছে ভাবি আছোঁ।
অঁ
পিছে মই এনেই যদি তোমাৰ তাতে ভাড়াৰ ঘৰৰ অট্টালিকা যদি মই দিওঁ পিছে বেয়া হ'ব নেকি বাৰু?
নহয়, নহয় তুমি আকৌ ভাড়া ঘৰতো তোমাৰ হোম ষ্টে টাইপ খোলা নে নে ভাড়া মানে, ধৰ ফেমিলি থকাকৈ তেনেকুৱা ভাড়াঘৰ খোলা সেই তোমাৰ ওপৰত কথা, তুমি যোনটোত মানে প্ৰফিট বুলি ভাবা আৰু।
এই হোম ষ্টে টাইপত খুলিম বুলি ভাবিছোঁ মানে আমাৰ তোমাৰ- এইখিনিতে কলেজ দুখন আছে যে।
অ', অ'।
মানে এইখন তোমাৰ তাকে, কেইবছৰ মানৰ পিছত এইখন ডাঙৰ হ'ব মানে আৰু
অ'।
আৰু চবতো তোমাৰ ছাত্ৰ ছাত্ৰী বিলাক দূৰৰ পৰাইতো আহে ন পঢ়িব।
অ', অ'।
সেইকাৰণে ভাবিছোঁ তাকে ইয়াতে হোম ষ্টে এটা দিওঁ নেকি?
অ', তোমাক মই কথা এটা কওঁ তুমি হোমষ্টেটো দিয়া দিয়া লগতে তুমি ওচৰতে মানে পাৰা যদি হোমষ্টেটোৰ তলতে কিতাপ বহীৰও দোকান এখন দি দিয়া, চেল যাব তেতিয়া।
অ', হয় হয় সেইটো বৰু তুমি কথা কৈছা।
অ', দি দিয়া, তেতিয়া ধৰ-
অ' কোৱাচোন?
মই কৈছোঁ যে তেনেকে দি দিলে তোমাৰ লাভ হ'ব। আৰু ধৰ সদ সিহঁতৰ হোমষ্টে থকা ধৰ দূৰৰ দূৰৰ পোৱালিবোৰো আহিব ন, যদি তুমি ধৰ ফাষ্টফুডৰ দোকান এখনো যদি দিয়া। আহ' মানে গেলামাল টাইপৰো ধৰ এখন আছে, আৰু ধৰ সন্ধিয়া ফাষ্ট ফুডো বিক্ৰী কৰা। তেতিয়া ধৰ সিহঁতো সন্ধিয়া সময়ত ফ্ৰেছ হ'ব আহি খাব, তেনেকুৱাত তোমাৰ প্ৰফিট হ'ব ন।
হয়, তুমি ঠিকেই ভাবিছা বাৰু।
অঁ।
পিছে তোমাৰ যদি কে বেয়া নোপোৱা যদি তুমি যোনখন চব্জিৰ দোকান তোমালোকৰ ঘৰৰফালে দি আছা তেনে মোৰ এই তোমাৰ হোম ষ্টেটো চাইদত দিব পাৰিবা নেকি বাৰু? তাতো তোমাৰ লাভ হ'ল হয়, পোৱালী বিলাকে তোমাৰ ভাজি পাচলি কিনিবলৈ দূৰততো নাযায়।
অ' তাকেইতো সেইটোৱে। মই হ'ব বাৰু মই মানে দোকানখন অকমান বহুৱা ধান্দা মাৰি আছিলো, মানে মোৰ লগৰ এটাও এনেই আছে তাকে বোলে সিও মোক কৈছে, যে তোৰ দোকানখন মই চাই দিম দে। তেতিয়াহ'লে তেনেকুৱা তুমি যদি হোমষ্টে টো ধৰ খোলা তেতিয়াহ'লে তাক মই তাতে পঠিয়াই দিলো হয়, আৰু সি ধৰ সেইখন দোকান মোৰ অ' মই ইয়াত মোৰ এইখন মই নিজে চলাই থাকিলো, ইখন ধৰ সি চলাই থাকিব পাৰিলে হয়। তাৰো পইচা ওলাই থাকিলে হয়, আৰু ৰুমত ধৰ তোমাৰ তুমিও কিবা এটা পাই থাকিলা হয়।
উম, পিছে তোমাৰ এনেই এইফিলা এই বোলো ভাড়াঘৰৰ বিষয়ে তোমাৰ কিবা অভিজ্ঞতা আছে নেকি বাৰু?
তেনেকুৱাতো বাৰু অভিজ্ঞতা নাই বাৰু, কিন্তু অলপ-চলপ যিখিনি জানো কৈছোঁ আৰু।
পিছে তোমাৰ হয়, এজনীয়া ৰু-ৰুমত কিমান মান ল'লে ভাল হ'ব, চাগে তোমাৰ মতে।
এজনীয়া ৰুমত মানে তোমাৰ, এটা ৰুমত ধৰ তুমি এ খোৱা-বোৱা দিছা কৰিছা ধৰ, দিনত তিন টাইম এ দিনত তিনি টাইম দি কৰি ধৰ, এটা ৰুমত অ' দুজনকে দিছা তেনেকুৱাত তোমাৰ ছয় হেজাৰ ল'লে, তোমাৰ প্ৰফিট হ'ব।
অহ'।
লেট্ৰিন, বথৰুম এয়া দিয়ে আৰু।
অ' পিছে তোমাৰ বে, ডাঙৰ ৰুমত।
ডাঙৰ ৰুমত মানে তুমি সেইটো হোম ষ্টেটো তুমি, ডাঙৰ সৰু বুলি কৰি মানে লাভ নাই। তুমি অ' এনেকুৱা বনাব লাগিব বোলে তুমি, দুটা অ' ফ্ল'ৰ বনাইছা মানে ফ্লেট, তাৰ ওপৰৰ ফ্ল'ৰটো তোমাৰ ধৰ হোমষ্টে বনাইছা চব এ-এটা এ ৰুম মানে, এটা চাইজৰে ৰুম থাকিব লাগিব আৰু ধ-ধৰ তলত ধৰ তোমাৰ অকমান মানে এনেকুৱা ফেমিলি ৰুম টাইপৰ তাৰপিছত ধৰ, সেইবোৰ ৰুম ধৰ তোমাৰ ডাঙৰকৈ মানে হ'ব আৰু।
উম, উম, উম।
ভাই তেনেকুৱা। তেতিয়া ধৰ মানে হা, এ মানে তোমাৰ ধৰ তলত ডাঙৰ ৰুমটো থাকিব ন, তেতিয়া তোমাৰ ডাঙৰ ৰুমত ধৰ বেছিকে পইচাটো তুমি পাবা ধৰ তাত তুমি ক'ব পাৰিবা, মোক দহ হাজাৰ লাগিব মোক আঠ হাজাৰ লাগিব। হয়নে তাৰ পিছত তেতিয়া তোমাৰ ধৰ ভাল হ'ব আৰু, সেইটোৱে। কিন্তু সৰু ৰুমত তোমাৰ সেইটো লাভ নহ'ব নহয়।
অ' সেইটো হয় বাৰু পিছে। তুমি যদি বেয়া নোপোৱা, তোমাৰ মই মেনেজাৰ হিচাপে ৰাখিম বুলি ভাবিছো। তুমি চব্জি দোকানখনো চাবা বাৰু, তোমাৰ মানে অলপ অভিজ্ঞতা আছে যে সেইকাৰণে মই ভাবি তোমাক মেনেজাৰ হিচাপে ৰাখিম বুলি ভাবিছো, যদি তোমাক
অ'হ, মইও মানে তোমাৰ সেইটোৱে হোটেল মেনেজমেণ্ট মই বাৰু পঢ়িএ আছিলো, মানে হাত খৰচক কাৰণেহে মই দোকানখন দি আছিলো, এতিয়া মোৰো ধৰ তোমাৰ লগত তাত পাও কিবা এটা ওলাই থাকিলে হয়, হ'ব বাৰু ভালে কৈছা মই বাৰু তোমাৰ গোটেই কমপ্লিট হ'বলৈ মোৰ এতিয়া এ তিনিমাহ, চাৰি মাহ লাগিব মোৰ। তাৰপিছত চাৰি মাহত মোৰ কমপ্লিট হৈ যাব, তেতিয়া মই বাৰু তোমাৰ লগত কথা পাতিম ন।
আৰু তোমাৰ এইটো ভাৰা ঘৰতো দিওঁ তেওটো তোমাৰ বনাবতো সময় লাগিব ন, তেতিয়ালৈকে হৈ যাবগে বাৰু তোমাৰ।
ন তুমি নহ তুমিতো কৈছিলা তোমালোকৰ এনেকুৱা চাট ঢালি থোৱা আছে, এ ওপৰ আৰু তলৰ ফ্ল'ৰ টো মানে ধৰ অকল চাট খনেই দি থোৱা আছে বাকী বাকী ধৰ চাইদৰ ৱাল-চুৱাল এখনো দিয়া নাই, সেইখিনিহে বাকী আছে কাম।
নাই পাছে, তোমাৰ আকৌ ভাড়া ঘৰত থকা বস্তু বিলাক য-যোগাৰ বিলাকো লাগিব যে।
অ', যোগাৰখিনি লাগিব বাৰু, অ'।
এনেই ভিতৰৰ যোগাৰখিনি যদি মই কম পইচাতে যদি আনিব বিচাৰোঁ, তেনেহ'লে বন্ধুক ক'ৰ পৰা আনিলে ভাল হ'ব?
আহ তোমাৰ আহ ভিতৰৰ যোগাৰ তুমি ইণ্টেৰিয়ৰটোৰ কাৰণে ৰয়েলকত যাব পাৰা।
এনে পিছে তাত সস্তা হ'বনে?
তাত তোমাৰ সস্তা হ'ব মানে আমাৰ এইখিনিতে মানে ৰয়েলকে আছে ভাল ইণ্টেৰিয়ৰটো মানে কাৰণে ডিজাইনিং বাকী তোমাৰ ৱায়ৰিঙৰ কাৰণে মানে আছে তুমি টাউনত গ'লে তেনেকুৱা দোকান পাবা আৰু ম ৱায়ৰিঙো কৰোঁ বাৰু সেইখিনি মইয়ে কৰিব পাৰিম।
এই দেই পিছে মোক বন্ধুজনে কৈছিলে বোলো আমাৰ এজন বন্ধু আছে সি তোমাৰ সৰু মানে ভাজিৰ দোকান এখন দি চলি আছে কিন্তু সি তাৰ হাতৰ বিদ্যা বহুত আছে। পিছে তুমি ৱেৰিংটো তুমিয়ে কৰি দিবা।
অঁ হ'ব অঁ হ'ব বাৰু কৰি দিম।
অ।
তুমি ঘৰটো বাৰু বনাই লোৱা হা পুৰা ভালকৈ তাৰপিছত আহ তুমি মানে কবা আৰু কেতিয়া কি কৰিব লাগে মই তেতিয়া তোমাৰ ধৰ ৱাইৰিং খিনিও কৰি দিলো ৱাৰইং খিনি কৰি মেলি পেলাই ধৰ ধুনীয়াকে হেৰি কৰি দিম আৰু তাত বহুত বস্তুও থাকিব নহয় আকৌ।
উম পিছে তুমি এনে যে চব্জি দোকানখন দিছিলে পিছে তোমাৰ চ চব্জি তোমাৰ ঘৰৰ নে কিনা?
চবজি মোৰ ঘৰতে এই জিকা ভোল তিয়হ ৰঙালাও এইবোৰ খেতি কৰো যে
উম।
অ ভেন্দি তাৰ এইবোৰ পৰা সেই মানে সেইখিনিয়ে দিওঁ আৰু তাকে সেই কালি বহুত বেয়া লাগিছে জলকীয়া গছ কেইজোপা মান আছিলে ছাগলী সোমাই লৈ খাই দিলে খাহী ছাগলীয়ে আহ খাই পেলালে এতিয়া মানে কি কৰো মানে কি হৈ ছে আমাৰ মানে গাঁৱৰে অকমান আগলে ঘৰখনত মানে মানে মানুহ এজনীয়ে আৰু এইটো কি বুলি কয় এ খাহী ছাগলী তোমাৰ মানে পুহিছে
অ
হা আহি লৈ পেলাই এৰি দিব দিন দুপৰতে আহি লৈ পেলাই খাই শেষ কৰি পেলাই জানানে জলকীয়া নে কি একোৱে নাই শিপাই চিপাই খাই
পিছে তোমালোকৰ ঘৰৰ জপনাখন মাৰি থৈ দিবা নহলে পিছে ফেঞ্চিং এখন দি দিবও পাৰা।
নহয় নহয় সেইখিনি দিয়া সেই কৰিছিলো কিন্তু এ খাহী ছাগলীটো ইমান বদমাছ মানে পিছফালৰ পৰা সোমাই
উম পিছে তুমি মোৰ মতে বন্ধু এটা কাম কৰিব পাৰা।
কোৱাচোন।
ইহুন যোন সময়ত সোয়াই তুমি বাৰী এডাল লৈ পিছফালৰ পৰা ধুনীয়াকৈ মৰম অলপ কৰি দিব পাৰিবা।
অ' নাই এইটো কি বুলি কয় এই বেয়াও লাগে নহয় জীৱ জন্তুৰ ওপৰত মই তেনেকে হাত নিদিওঁ।
সেইটোৱে পিছে এতিয়া তুমি যদি জীৱ জন্তুৰ ওপৰত হাত নিদিয়া তেনে তোমাৰ গোটেই বাৰী বস্তু শেষ হৈ যাবগে পিছত তুমি ৰাস্তাত আহি যাব লাগিব আৰু ব্যৱসায়ত।
অ' সেইটোয়ে তাকে নহ মই কি ভাবিছো জানা এনেকে তোমাৰ ধৰ তলটো ইটা ধৰ দুটা খুলপীয়া এনেকে গাঁঠি তাত ফেঞ্চি ঙে দি দিওঁ নেকি।
পাৰা তুমি পিছে পইচা লাগিলে মোক কবা জনাবা, তোমাৰ যদি কিবা সহায় লাগে মই কৰিব পাৰিম তোমাক বাৰু।
অ' হয় নেকি?
উম পিছে তুমি মোক কবা।
অ অ মই বাৰু ক'ম বাৰু দিয়া।
পিছে মানে আমাৰ বন্ধু এজন মানে নতুনকৈ অট্ৰালিকা এটা বনাই মেলি সিহঁতে মানে সোমাইছেহে মানে আৰু। সোমোৱা নাই আৰু মানে।
অ কোননো বাৰু?
আনি আছে ওৱেৰিঙৰ কথা ক'লে মানে তুমি এনে চাগে এ আচামটাইপৰ ডাঙৰ ঘৰতে কিমান মান ল'বা চাগে ওৱেৰিঙত?
সেইটো ৰুম লৈ কথা তোমাৰ কিমানৰ মানে কৰিছা। এইটো কি বুলি কয় মানে ধৰ কিছুমানৰ পাঁচটা ৰুম থাকে কিছুমানৰ চাৰিটা কিছুমানৰ ধৰ আন সাতটা তেনেকুৱা মানে আৰু। ৰুমবোৰ কিমান ডাঙৰ সেইবোৰ মানে পইন্ট চিষ্টেমত কৰা ঠিকা চিষ্টেমত কৰাব, ধেৰ এইবোৰ আহি পৰে।
সেইটো হয় বাৰু তেওঁ তেখেতে অলপ মানে তোমাৰ চাহিদাই হয় বাৰু সিহঁতৰ ঘৰৰ মানুহখিনি, পইচা দিয়াত কোনো অসুবিধা নাই, কিন্তু তুমি কামটো ভাল কৰিলে মানে যিতো তুমি কামটো ভাল কৰিব পাৰা তোমাক অলপ এক্সট্ৰা পইচাও সিনতে দিব পাৰে মোৰ মতে যদি তুমি কামটো ভালকে কৰা।
অ' তেতিয়াহ'লে কেচ নাই তেতিয়াহ'লে ভালকে কৰি দিম। সেই খালি আগতে এবাৰ চাই আহিব লাগিব। অ তাকেতো আগতে এবাৰ চাই আহিব লাগিব, চাই কৰি লৈ পেলাই তাৰ পিছত ধৰ মই ক'ম আৰু কি হয় কেনেকুৱা হয়।
পিছে তোমাৰ আজি কিবা বিশেষ কাম আছে নেকি বাৰু?
আজি মানে মোৰ বিশেষ কাম মানে তোমাৰ এই সন্ধিয়াকে টাউন যাবলগীয়া আছে। মানে সেই কি হৈছে আমাৰ এই মানে খেতিত তোমাৰ ইমান পোক হৈছে তাকে ঔষধ আনিব যাব লাগে।
অ পিছে এনে ঔষধ যে এইবিলাক খেতিত দিয়া হয় পোৱা মানে পোক হেৰি হ'বলে, এনেই মানে এইটো বস্তুতটো পোকটো মাৰা হয়নে? মানে মৰি যায়নে নে নমৰে এনে চাগে?
মানে পোকটো তেতিয়া ধৰ নাহে আৰু সেই তালৈ মানে কি হয় সিহঁতে সেইবোৰ কিবা মানে খাবহে আহে পাতটো খায় ধৰ যিখিনি ভাজি টকাৰি লাগে সেইবোৰহে খায় মানে তাত যদি সেইটোৱে সেই গোন্ধটো পালে মানে সিহঁতে এতো বেয়া পায় চাগে ইমানো নাজানো খালি নাহে আৰু।
অ পিছে তোমাক এই বুদ্ধিটো কোনে দিলে বাৰু?
এই বুদ্ধিটো এই আমাৰ ঘৰৰ ওচৰৰে তোমাৰ এই বৰ্তা এজন পুটকা বুলি কয়।
অ পিছে তুমি কি কয় ঠিকেই ভাবিছা বাৰু।
অ তাৰপিছত এই মানে বুদ্ধিটো দিয়াৰ পিছত এতিয়া এনেকেই মানে মোৰ তিন বছৰ এনেকে মই ভাজিৰটকাৰি দোকান খনৰ পৰাই চলি আছো। আৰু ৱাইৰিঙো কৰো ধৰ তেনেকুৱা আৰু।
উম পিছে বন্ধু তুমি মোক বেয়া নোপোৱা যদি মই তোমাক কথা এটা সুধিব পাৰিম নেকি?
অ সুধা চোন বাৰু।
তুমি যে এইয়া ৱায়াৰিং জানা, পিছে তুমি পঢ়িছা নে এনেই নিজে শিকিছা?
নাই নাই মই এইটো পঢ়ি কমপ্লিট হ'ল আই টি আই ইলেক্ট্ৰিচিয়ান কৰিলোঁ।
অ পিছে তুমি ক'ত পঢ়িছিলা বাৰু?
কোনে মই?
অ।
মই তোমাৰ আই টি আইত পঢ়িলো তাৰ পৰা মই দৰং কলেজত কৰিছিলো।
উম।
অ তাকে দৰং কলেজত পহিয়া অ পঢ়ি কৰি পেলাই ডিগ্ৰী কমপ্লিট কৰিলোঁ, তাৰ পিছত আইটিআই কৰিলোঁ, তাৰ পিছত এতিয়া মানে এনেকুৱাই এই মানে কিবা জব-চবৰ কাৰণে ইণ্টাৰভিউবোৰ দি আছোঁ আৰু।
উম পিছে তুমি ৱায়াৰিঙৰ কামটো পুৰা জানা নে চাগে?
জানো জানে সেইখিনি পুৰা কৰি দিম। মই এইবোৰ মানে পুৰাইখিনিয়েই পুৰা মানে ধুনীয়াকৈখিনি কৰোঁ আৰু। মই বাৰু তোমাৰ লগত কথা পাতিম দিয়া, এতিয়া মানে কি হৈছে মই এই যাবলগীয়া আছিলোঁ মানে সেই দাদাজন আহিছে মই যাওঁ মই পিছত কথা পাতিম দিয়া তোমাৰ লগত ভালকৈ ন।
অ পিছে হ'ব বাৰু তোমাক মই যোৱা আগত তেনে জনাম ন।
অ অ ঠিক আছে দিয়া যোৱা আগত জনাবা মোক, অ অ।